কোনটো তোমাৰ খবৰ পাতি কোৱা।
অ', আছোঁ দিয়া ভালে, এ তোমাৰ কোৱা।
মইও আছো বাৰু, গৰমো দিছে নহয় আজি।
ইমান গৰম কৰিছে, বৰষুণ নাইকিয়া হৈ গৈছে।
বাকী তুমি এতিয়া কি কৰি আছা?
পানী শুনিছানে?
অ', শুনিছো, শুনিছো।
অ', তাকে এই এনেই আছিলোঁ ৰ'বা অলপ এনেই আছিলোঁ চা আটা খাই অলপমান এনেই।
অ', অ', অ'।
হা তাকে। আহ বাকী আছোঁ ৰ'বা চলি আছোঁ। গৰমৰ মাজতে এনেক।
তুমি এমপ্লয় নে কি মানে। মানে কিবা। চব জব কৰা নেকি? জপ কৰা কিবা?
হয় কি কৰি আছিলা তুমি কোৱাচোন।
ত তুমি কিবা। চাকৰি কৰা নেকি চাকৰি।
নাই নাই বৰ্তমান কৰা নাই বাৰু মই মানে পঢ়িয়ে আছোঁ মানে মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হোৱা নাই পঢ়ি আছোঁ মই।
অহ কিমান চেমিষ্টাৰ।
মোৰ এইবাৰ থাৰদ ছেমিষ্টাৰ।
অ ত একে একে।
অহ তুমিও কি কৰি আছিলা।
মই বিকম কৰি আছোঁ।
আচ্ছা আচ্ছা আচ্ছা বিকম কৰি আছা ন।
হা বিকম। বি কম থাৰ্ড চেমিষ্টাৰ।
অ আচ্ছা আচ্ছা। এ। তাকে খবৰ পাতি বহুত দিন লোৱা নাছিলোঁ তাকে ভাল লাগিল। আজি কিবা বিষয়ত আলোচনা কৰিবা নেকি?
নিবনুৱা সমস্যাৰ ওপৰত কৰোঁ নেকি?
অ ভাল লাগিছা অ।
হয়নে?
হয় হয় ভাল বাৰু।
উম।
ত' নিবনুৱা সময়স্যা আমাৰ গুৰুত্বপূৰ্ণ। তাৰ বিষয়ে তাকেই ভাল ভাবিছা।
মানে ক'লে তোমাৰ মনত কি আহে প্ৰথম পইন্ট টো। প্ৰথম বাক্যয়টো কি আহে।
ল'ৰা ছোৱালীবোৰ চাকৰি চাকৰি নাপাই।
তোমাৰ বেকগ্ৰাউণ্ডত চাউড আহি আছে চাউন।
চাওনি আছে এক ছেকেণ্ডৰ পৰা এক মিনিট এক মিনিট হয় এতিয়া শুনিছা
অ শুনিছো শুনিছো
অ তাকে এই নিবনুৱা সমসক্ষা মানে এই কি সম চাম ন এই যোনটো মোৰ ল'ৰা ছোৱালী চাকৰি বাকৰি নাপাই ফেলে মানে অনেক অনেক ঘূৰি থাকে এই তেনেকুৱা মানে সমস্যা সেনেকুৱা সমস্যা বুলি ভব মই তুমি কচোন
গবাৰ টো বুলে ভাবো আজালি বহুত এনেই বহি আছে বহুতেও পঢ়া শুনা কমপ্লিট কৰিক ডিগ্ৰী মানে গ্ৰেজুৱেট গ্ৰেজুৱে্চন কমপ্লিট কৰিও চাকৰি পোৱা নাই
হয় হয় এইটো এইটো ডাঙৰ বিষয় মানে আমি এতিয়া মানে পঢ় শুনি পেলে এনেই বহ থাকিব লগা নিচিনা হয় ন অ এইটোয়ে এটা নিবনুৱা সমস্যা আছে কিন্তু চৰকাৰে যিহেতু আজিকালি এডিৰি যিহেতু এবাৰ ওলাইছে পাতিছে কিন্তু তাৰে মাজত মানে বহুত মানে এনেকুৱা এনেকুৱা শিক্ষ্থ আছে মানে কি অলপৰ কাৰণে নাপায় বা বহুত অ আৰু বহুত তোমাৰ
আৰু আৰু বহুত মানে উম এড এৰি অহাৰ পিছৰ পৰা কিন্তু বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালীও কিন্তু
হয় হয় হয় সেইটো কিন্তু ভাল কাৰণ এটা হৈছে ত এ কাৰণে মানে নিমনা সমস্যাটো অলপ হলেও মানে অলপমান এই হেৰি হৈছে আৰু নিয়ন্ত্ৰণত আহিছে কিন্তু তাৰে মাজতো আছে কিছুমান কিছুমান গাঁৱলৈ গ'লে চাবাচোন মনেে এনেই ঘূৰি ফুৰি আছো তে দৰিদ্ৰতাৰ সীমাখন মানে পাৰ হৈ যায় এই
ঘুব ঘূৰি পৰিু থাকে
হয় হয় হয় হয় এইটোয়টো
উম এনেকুৱা আমাৰ অঞ্চলত বুলি ন হয় গ অসমখনতে আছে ক'ব লাগিব
অ সেই সটোয়টো হয় সেইটোৱে হয় হয় হয় হয় সেইটোয়ে হয় গোটেই অসমখন ভৰি পৰি আছে এনেকুৱা কিন্তু উপায়ো নাই কেতিয়াবা এনেকুৱা এনেকুৱা পৰিস্থিতি আহে কাম কৰিব লাগে কিন্তু কাম নাপায় এনে ব থাকিব লগা হয় অ এই সেইটোৱে কাৰণ তাৰে মাজতে কিছুমানে পঢ়িও থাকে চাকৰি তাকৰিৰ কাৰণে
অ কিছুমানে পঢ়িও থাকে তাৰ লগত প্ৰিপৰেচন কৰি থাকে চাকৰি কাৰণে যেনেকে মইো মইো বাৰু কৰি আছো উম মই আ আই টি আই কৰি আছো
ভাল ভাল ঠিকে উম তাকে ভাল শিক্ষা ললে ভাল চাকৰি এটাৰ কাৰণে প্ৰস্তুত হ'ব পাৰিবা তুমি
হা হা হা তুমি বাৰু কিবা মানে এনেকে ক'ৰ্চ কৰি আছা না চাকৰিৰ
অ অ মই তোমাৰ এই এম এ টো কৰি আছো এতিয়া মানে ইংলিছত মানে ইংৰাজী ‌ বিভাগত মই লৈছোঁ ইংৰাজী বিভাগত লৈ এই আৰু চাওঁচোন কিমান দূৰলৈ যাব পাৰো তাৰ মাজতো কিবা চাকৰি থাকিল থাকিলে মই কৰিব পাৰো অ মাষ্টাৰ কৰিয়ে আছো মই
অ মাষ্টাৰ কৰি আছা
কৈছো অ দুবছৰ মান হ'ল আজি দুবছৰ দুবছৰ আগতে কমপ্লিট কৰি আমাৰ মাষ্টাৰচত জ‌ইন কৰিছো সেই তাকে এনেকে চলি আছো তাৰে ভাৰ ভাবি আছোঁ আৰু নেক্সট মানে আ কি কৰোঁ আৰু
তাকেইেতো আজিকালি চাকৰি চাকৰি নহলে একো নাই চা আৰু পইচা নহ'লে একো নাই
হয় হয় হয় মানে আজিকালি
পইচাটো পাম
হয় হয় এই পইচাটো মানে বহুত
বহুত বহুত গুৰুত্বপূৰ্ণ পইচা পইচা থাকিলে মানুহৰ মানে মানুহৰ আগত ভেলু আছে তোমাৰ যদি পইচা নাই তুমি যিমানো ডাঙৰ মানুহ
ঠিকে ঠিকে ঠিকে ঠিকে ঠিকে ঠিকে ঠিকে যিমানে ডাঙৰ মানুহ হোৱা যিমানে শক্তিশালী মানুহ হোৱা যদি পইচাটো নাথাকে তেতিয়া মানুহে মানে ইমান ভালকে গণ্য নকৰে আৰু ঠিক কৈছা ঠিক কৈছা তাকেতো উম বাকি আৰু মানে এই পৰীক্ষাসমূৰ কাৰণে প্ৰস্তুত কৰি আছা আৰু
অহ পৰীক্ষা মানে ৰিচেন্টলি খতম হ'ল ৰবা এতিয়া থাৰ্ড চেমিষ্টাৰ উঠিলোঁ
হয় হয় হয় আচ্ছা পৰীক্ষা সমূহ ঠিকে গৈছে তোমাৰ ভালে ঠিকেই দিয়া ঠিকে অ আৰু এনেই তুমি কোনখন মানে মহাবিদ্যালয়ত মানে কৰি আছা
এইটো এছ বি দেওৰা
অ হয় হয় হয় ঠিকে আছে দিয়া ভাল হয় হয় চিনি পাও নিশ্চয়
আগতে বহু আগতে বহুত বেয়া আছিল এতিয়া বহুত বহুতেই ভাল
অ এতিয়া অলপমান বহুত উন্নত হৈছে মই মানে বাছ চাচ যদি গৈ গৈ থাকিলে ৰাস্তাতে গৈ থাকিলে মানে দেখো মই মানে ভাল
আগ আগতে এছ বি দেওৰাৰ কথা কলে মানুহে ভয়ে খাইছিল বহুত কেচ কেচ আছে ন আগৰ
হয়-হয় -হয় - হয় ঠিকে কৈছে।
এতিয়া একো নাই এইবিলাক এতিয়া বহুত, - চাফ- চিকুণ হৈছে কলেজতো বহুত ডেভলপ হৈছে। যে বহুত,
ঠিকে কৈছা, ঠিকে কৈছা।
উম, এতিয়া শুনি আছো, এছ- বি- দেওৰাটো, অ 'অ '- অতনমাচ, কলেজে হ'ব।
অ' হয় -হয় নিজাববিয়াকে মানে ইয়াত,
হা -হা, কৰিব -কৰিব অটোনমাছ কলে, উম, তুমি বাৰু কৰ পৰা কমপ্লিট, কৰিছা?
মই এই উম, এইটো বেলতলা মহাবিদ্যালয়খন আছে যে, বেলতলা কলেজ। হয় - হয় বেলতলা কলেজৰ পৰা তাতে মই গ্ৰেজুৱেচনটো কমপ্লিট কৰিলো। আঃ,
এতিয়া মা - মা মাছ। তাৰ ক'ত পঢ়ি আছা?
মাষ্টাৰ ডিগ্ৰী তোমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়। অ', হয়। একো নাই গুৱাহাটী, ইউনিভাৰ্চিটি।
অ 'গুৱাহাটী ইউনিভাৰ্চিটি ভালেচোন। গুৱ-গুৱাহাটী ইউনিভাৰ্চিটি যায়ে থাকো মানে,।
ঠিকে,
ঠিকে দিয়া ভালে।
যাই থাকো হয় -হয় ইলেকচনৰ, কামৰ কাৰণে গৈছিলো কেইদিনমান আগত।
অহহঃ আচ্ছা- অ' তুমি মানে, ইলেকচন মানে আছিল আৰু ন',।
অহ, '
তিকে,
কেম্পেইনৰ কাৰণে গৈছ?
ভালে ঠিকে।
গুৱাহাটী বিশ্ব অ' গুৱাহাটী বিশ্ববিদ্যালয়তো ডাঙৰে আছে, মই, মানে যিমান দূৰ ঘূৰিছো
অ হয় হয় বহুত ডাঙৰ মানে গাঁওৰ নিচিনা এখন গাঁওে এখন এখন চহৰ সৰু সৰু এখন গাওৱে তুমি চাবা বেংকো আছে তাতে চিক হস্পিতেল আছে চব আছে যি লাগে তোমাক হয় হস্পিতেল এখনো হা সৰুও ৰাখে
হস্পিটেলটো ফ্ৰী ন ফ্ৰী ন
ফ্ৰী হ'ব লাগে চাগে মই ইমান বিশেষ গম নাপাওঁ গৈ পোৱা নাই ফ্ৰী ফ্ৰী মানে ইমান হেৰি নহ'ব থাকিব আৰু কিবাকিবি অলপ
উম উম বুজিছো হাফ পেমেণ্ট কৰিব লাগে মে বি
কোৱা হ'ব পাৰে চাগে আহ ঠিকে আছে তুমি স্কুল মানে হেৰি কত কৈছিলা
স্কুল লাইফ
অ স্কুল লাইফৰ কথা কলে তুমি ক'ত পঢ়িছিলা
একালব্য মৰ্ডাণ একাডেমী চিনি পোৱা
ক'ত একালব্য শুনা শুনা লাগিছে কিন্তু জেগাতো ধৰিব পৰা নাই ক
উ গণেশগুৰি হাউচিং কলনী তো চিনি পোৱা
অ গম পাইছো গম পাইছো অ তাতে না অ তাৰপিছত তোমাৰ এই হেৰিটো মানে হায়াৰ ছেকেণ্ডাৰীটো
হায়াৰ ছেকেণ্ডৰীত মই কৰিছিলোঁ দিছপুৰত
দিছপুৰত ন
দিছপুৰৰ পৰা ওলাই আহি দিছপুৰৰ পৰা ওলাই আহিলো তাতে মানে কিছুমান বস্তু ভাল লগা নাই মোক এইটো কাৰণে ওলাই আহিলো
অহ ঠিকে আছে দিয়া ভালে
উ মেইন কাৰণ মই এইবাৰ দিছপুৰৰ পাৰৰ মানে এইবাৰ এ এডমিশ্যন লৈছো এছ বি টৰাত
হ উম উম
দিছপুৰ মেইন কাৰণ ওলোৱা মানে এতিয়া মানে দিছপুৰতটো লাগাৰ চাই বহুত ঠিক কৰিছে
আহ আচ্ছা বছো বে ষ্টিক ল বেয়া কিন্তু
ম বে ব ম আ য কলমো এটা কিনিবাৰ বাহিৰত যাব লাগে খুধি যাব লাগিব কি কি চৰকাৰী কলেজ
অ তাকে এইটো ম বেয়া কৰিছে কিন্তু
তে এটাৰ বাহিৰে তুমি ওলাব নোৱাৰা হয় এটা বজাৰ পিছত ওলাব পাৰিবা হয়
উম ইমান মানে প্ৰাইভেটৰ নিচিনা হৈ হৈছে আৰু
পইচা তাকেতো জেইল মানে এইটো কাৰণে ওলাই আহিলো আৰু আৰু মোৰ লগৰ বেছিভাগ ইতে আছে জি এছি জি এছ চি এছ এছ বি দৌৰাতে আছে
উম উম উম অশয় গম পছো
স কাৰণে গুচি আহিলো আৰু
ঠিকে আছে দিয়া আৰু আজি আলোচনাটো ভাল লাগিল কৰি ফালে
অ ঠিক আছে তোমাৰ লগত কথা পাতিব ভাল লাগিল বহুমূলীয়া টাইম দিয়াৰ কাৰণে ধন্যবাদ কেতিয়াবা আৰু এইটো বিষয়ে আৰু আগবাঢ়ি লৈ যাম ক কথা ঠিক আছে ৰাখিছো হা অ